শুনিছোঁ, শুনিছোঁ। মোৰ ভালেই, তোমাৰ?
হয়ঁ হয়ঁ আমাৰো ভালেই বাৰু মইও ভালে আছো ঘৰত।
অঁ, না আছো এনেই, লগৰকেইটাৰ লগত আহিছো অকমান।
অ‌ঁ, অঁ, অঁ, তাকে ভাত- পানী খালা নেকি? অঁ, অঁ, তোমালোকৰ এতিয়া আ হয়, হয়। এই তো, আকৌ এতিয়া খেতি-বাতি কৰিছে নেকি, আছে নাই?
খেতি-বাতি আছে, কৰা আছে।
অঁ, অঁ, অ‌ঁ, অঁ, তাকে। এই-
মই মানে তোমাৰ লগত আজি কেইটামান মানে টপিকৰ ওপৰত আলোচনা কৰিব ফোন কৰিছিলো মানে।
অঁ, হয়, হয়।
মানে তোমাৰ এই বৰ্তমান সাম্প্ৰতিক সময়ৰ যিমানবোৰ সমস্যা হৈ আছে। মোৰ মানে আচলতে মানুহ লাগে, যাৰ ওপৰত লগত মানে মই- ডিছকাশচন কৰি মানে কথাবিলাক অকমান মনটো পাতলাব পাওঁ মানে একচুৱেলি, গম পাইছা নাই। এতিয়া ধৰা, এতিয়া যিমানবোৰ- এতিয়া ঢৌ-ঢৌ উঠি গ'ল আমাৰ ভাৰতবৰ্ষ। অলপ মই অলপ- আমাৰ ইণ্ডিয়াৰ মাজতে অকনমান সীমাবদ্ধ ৰাখিব বিচাৰিছো। এতিয়া যিমানবোৰ হৈ গল, চি জে- পি কেছ, মানে কক্ৰজ জনতা পাৰ্টিৰ পৰা ধৰি তোমাৰ এতিয়া নিটৰ যিমানখিনি অৱস্থা তুমি দেখিছা আজিকালি- বা, ৰা -ৰাজনীতি ক্ষেত্ৰখনতে চোৱা। বা এতিয়া যিমানবোৰ এতিয়া হৈ আছে, তোমাৰ উম, ঘটনাবলাক যে হৈ আছে। কৃত্ৰিম বানপানীয়ে হওঁক, এতিয়া অসমত বানপানীয়ে হওঁক। হয় নে নহয়? বা ধাৰষাৰ- ধাৰষাৰ বৰষু- ষুণে হওঁক, ভূমিকম্পই হওঁক বা জীৱ-জন্তু মানুহৰ মাজত সংঘাতেই হওঁক, - এক্সিডেণ্টেই হওঁক, এই গোটেই সমস্যাবোৰ এই গোটেই সমস্যাবোৰৰ ওপৰত আচলতে মই এটা আলোচনা কৰিম বুলি ভাবিছোঁ। কম কমকে আলোচনা কৰিম, হয়। এতিয়া, এতিয়া প্ৰথম কথা- কথা অঁ, মই আহিছো চি জে পিৰ কথা লৈ অকমান আহিছো। তুমি চি জে পিৰ কথা- কথা প্ৰথম কথা তুমি চি জে পিৰ বিষয়ে কি ভাবা, যে চি জে পিৰ অঁ, - নিতিবাচক আৰু ইতিবাচক গোটেইটা কোৱা যে পজিটিভ, নিগেটিভ দুই- এতিয়া কোৱা বা কেনেকুৱা ধৰণৰ আমাৰ যুৱ প্ৰজন্মৰ মাজত কেনে ধৰণৰ- পৰিৱৰ্তন আনিব পাৰে বা ই আমাৰ মাজলৈ কিবা শংকা নিব নেকি? প্ৰথম কথা- তা- তাৰ বিষয়ে জানিম। কাৰণ মই ইতিমধ্যে গম পাইছোঁ তুমি- অলৰেডি চি চি পিৰ ওপৰত বহুতখিনি ৰিচাৰ্জ কৰিছা বা- চি জে পিৰ অন্য এজন স- সদস্য বুলি মই গম পাইছো। গতিকে সেই ষেত্ৰত তুমি- অকণমান চি জে পিৰ বিষয়ে অকণমান আলোচনা কৰা কৰিব কৰা হ'ল।
চি জে পি কাৰণ- চি জি পি এটা ভাল মোৰ হেৰিয়ে কৰিছোঁ। কাৰণ- নিত এক্সাম হেৰি কৰোতে নে- মিডিয়াই একো দেখওৱা নাছিলে, কাৰণ আমাৰ চি জে পিৰ- চি জে পিৰ তাত প্ৰতিবাদৰ কাৰণে আমাৰ নিট- এক্সাম আকৌ, পুনৰ সুৰক্ষিত ভাৱেই হ'ল বুলি মই ভাবিছোঁ।
হয়, হয়।
কাৰণ- চি জে পি যদি কেনেবাকে প্ৰতিবাদ নকৰাহেঁতেন, আকৌ পেপাৰ ফাদিল হোৱাৰ চাঞ্চ থাকিলেহেঁতেন।
হয়, হয়, হয়। এতিয়া, হয়।
অঁ, এইবাৰ মই কালি হেৰি পাইছো, নিউজ এটা পাইছো আকৌ- হেৰি অত- এইটো কি কয়? মহাৰাষ্ট্ৰত, আকৌ নি, পেপাৰ ফাদিল হৈছে, হেৰিয়ৰ
হয়।
এইটো টেটৰ, পেপাৰ ফাদিল লৈছে, তাতো চাৰি লাখ কিমান বাসত্তৰ হেজাৰ উম, কেণ্ডিডেটৰ পোৰা হেৰি হৈছে ন', ইমান দিন পঢ়া, ইমান দিন তৈয়াৰী কৰা
এ', এতিয়া চাবা, মই এটা কথা ভাবো, এই যিমানবোৰ সমস্যা হৈ আছে, এই যিমানবোৰ পেপাৰ ফাদিলৰ সমস্যা হৈ আছে, আচলতে আমাৰ ভাৰতবৰ্ষৰ বাবে প্ৰথম কথা, এ', এটা আমাৰ জনসাধাৰণে হওক বা হেৰিয়ৰ ক্ষেত্ৰত শিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত, আমাৰ এটা আচলতে লজ্জাৰ বিষয়, হয় নে নহয়? তুমি এইটো কথা
হয়, বহুত ল, বহুত লজ্জাৰ বিষয়।
কাৰণ, প্ৰথম কথা, আমি এটা সৰ্বভাৰতীয় ইমান এটা যোনটো নিট পৰীক্ষা, এজন ডক্তৰৰ সৃষ্টি কৰিব পৰা এটা যোনটো পৰীক্ষা, সেই পৰীক্ষাটোৰ ক্ষেত তত, আমি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত, ইমান খিনি ব্যৰ্থ হ'ব নালাগিছিল, আচলতে। হয় নে নহয়? এই ক্ষেত হয় হয়, সেই ক্ষেত্ৰত তুমি আমাৰ ৰাজনৈতিক দলসমূহৰ কথা কি কব বিচাৰা? ইয়াতেটো সম সম্পূৰ্ণ ভাবে ৰাজনৈতিক দলসমূহৰ সম্পূৰ্ণ ৰূপে হাত আছে, এইক্ষেত্ৰত তুমি ভাব মানে ৰাজনৈতিক দল বা ৰাজনৈতিক নেতাসমূহে কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলি তমি ভাবা নেকি? মানে মই সকলো কথা কোৱা নাই, হ'লেও চেন্ট্ৰেলত যিটো পাৰ্টি আছে তেওঁলোকে কমচে কম, আ, এ, সেই ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে। কাৰণ, তেওঁলোকে অন্যান্য কথাসমূহত, ইমান গুৰুত্ব দি থকা দেখা পোৱা যায়। কিন্তু এনেকুৱা ধৰণৰ শিক্ষা বিষয়সমূহত তেওঁলোকে গুৰুত্ব দিয়া নাই, তুমি কি ক'বা? এতিয়া ছিয়া মই লগতে, মই চি জে পি প্ৰসংগিকতা আনিছোঁ, এতিয়া আ সাধাৰণ, এ, এটা আমাৰ জেন জিক এটা, হেৰি কৰা লগে লগে এটা আহ, আচলতে চি জে পি গঠন হল, প্ৰথম কথা মই ভাবিছো, যদি ই, ইতিবাচক, গঠনামূলক, যদি উদ্দেশ্যৰে যদি গঠন হৈছে, তেনেহ'লে ই যথেষ্ট উন্নয়ন সাধন কৰিব। কাৰণ আমাৰ কাৰণ, আমাৰ যুৱ প্ৰজন্মৰ আমাৰ ৰাজ, ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট প্ৰয়োজন আছে। তুমি কি ভাবা? যে ইমান, ইমানখিনি ৰাজনৈতিক নেতা যে সৃষ্টি হৈছে সেই নেতাসকলৰ ভিতৰত, আমাৰ জেন জিৰ গোট তটো কিমান? কাৰণ, প্ৰকৃত সমস্যাটো আমাৰ জেন জি বা দেশখনৰ দেশ চাইন্তিফিকেলী চাইন্তি চাইন্তিফিক প্ৰব্লেমচ ভাৰ বিলাক আচলতে জেন জিৰ মাজত আছে আচলতে, তেওঁলোকে আছলে প্ৰকৃত ক কথাখিনি ক'ব পাৰিব, গতিকে তুমি কি ভাবা? চি জে পি সেইটো ক্ষেত্ৰত, কিমানখিনি আচলতে গুৰুত্ব ভূমিকা পালন কৰিব পাৰিব?
নহলে এতিয়া আমাৰ, যে, যেতিয়া জেন জি মানে, আগতে গুৰুত্ব বহুত কম আছিলে। গুৰুত্ব নিদিয়াৰ কাৰণে বহুত, অ', অৱহেলা কৰিবলৈ তেহেত হেৰি পলিটিকেল পাৰ্টিয়ে চাঞ্চ পালে, এতিয়া যদি যদি আমি, এনেকে চি জে চি জে পি যেনেকে আৰম্ভ হৈছে। তেনেকে যদি হয়, তেতিয়া বহুত মানে আমাৰ দেশৰ কাৰণে বহুত
ভাল হব, ভাল হব, ভাল হব ভাল হব ভাল হব, হয়, হয়, এতিয়া মই চি জে পিৰ কথা খিনি ইমানতে সামৰিম, আচলতে মই ভাবো যে, আচলতে এই ক্ষেত্ৰত আমি সকলোৱ সহযোগ কাৰণ মই ভাবো উদ্দেশ্য যদি মহান হয় তেনেহলে কৰ্মৰ, কৰ্ম আচলতে ভালে হ'ব, উদ্দেশ্য মহান হ'লে। কৰ্মৰ জৰিয়তে আমি এইখিনি প্ৰাপ্তি হ'ব পাৰে, গতিকে, গতিক নেক্সট কথাটো হৈ গ'ল যে, আমি যোনটো নীটৰ কথাটো অলৰেডি ইয়াৰ লগতে আমি কৰিলোঁ। এতিয়া, দ্বিতীয় কথাটো আমি অলপ এটা আলোচনা কৰিম। আমাৰ অসমৰ প্ৰাসংগিক সেইটো হৈ গ'ল যে, আমাৰ বানপানীৰ কথা।
উম্, বানপানী।
তুমি চোৱা, আমাৰ গুৱাহাটী এটা পিংক চিটি লৈ, কি কৰিব বিচাৰি আছে। কনভাৰ্ট কৰিব বিচাৰিছে বা পৰিৱৰ্তন কৰিব বিচাৰিছে, হয়। সেইক্ষেত্ৰত, জুবিন গাৰ্গৰ এখন ছবিও অলৰেডি মোহাৰি দিয়ে। কিন্তু অনুৰাগীৰ সমৰ্থন ক্ৰমে, পুনৰ সেই ঠাইতে অংকন কৰা দেখা পোৱা গ'ল। এতিয়া তুমি, এতিয়া প্ৰথম কথা তুমি কি হয়? জাতীয় স্বাভিমানক অ', মচি তেওঁলোকে পিংক চিটি কৰিছে। কিন্তু তাৰ আজি ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত কিমান খিনি ডেভেলপমেণ্ট? কাৰণ এজাক বৰষুণ দিলে গুৱাহাটীখন গোটেইখন কৃত্ৰিম বানপানীৰে উপচি পৰে। সেইখনত তুমি কি দেখুৱাব পাৰা। অসম চৰকাৰে দেখুওৱা বাবে, পিংক চিটি প্ৰস্তুত কৰিছে, নে গ্ৰাফিকেলেও সেইখিনি প্ৰস্তুত কৰিছে? কাৰণ, এজাক বৰষুণতে এখন যদি পিংক চিটিত যদি তেনেহ'লে, আমাৰ অসমৰ ষ্ট্ৰাকচাৰ সেইখন
আমাৰ মানে, আমাৰ আঘাটত আমাৰ হেৰিয়ত মানে এইটো, মনত আঘাত কৰিছে, জুবিন গাৰ্গৰ ফটো মোহাৰি পেলাই। পিংক চিটি কৰক, কিন্তু চাইণ্টিফিকেলি কৰিব লাগে ন'। আমাৰ
চিষ্টেম আচলতে চিষ্টেমৰ কথাটো কৈছোঁ। হয় হয়, চিষ্টেমৰ কথাটো কৈছোঁ আচলতে। বাহিৰে দেখাটো পিংক চিটি, কিন্তু ভিতৰেদি আচলতে ধোঁৱা চাং হে গোটেই কথাখিনি। গম পাইছাঁ নাই, কাৰণ কোনো চিষ্টেম আচলতে আচলতে, সেইক্ষেত্ৰত আচলতে, ছিষ্টেমৰ লগতে মানুহখিনিও যথেষ্টখিনি আমাৰ ভুল আছে আচলতে, গুৱাহাটীত এক্সোৱেলি, মানুহখিনিয়ে যোন খিনি দায়িত্ব পালন কৰিব লাগে। দায়িত্ব খিনি পালন নকৰে। কাৰণ, যদিও চিষ্টেম খিনি প্ৰস্তুত কৰিছে। চিষ্টেমৰ এগেইনষ্টত যদি মানুহে যায়। গতিকে প্ৰথম কথা, আৰু চিষ্টেম অ', গ্ৰাফিকেলি বা ষ্ট্ৰাকচাৰ, যোনটো হেৰি আছে। সেইটো কথাও ভাল বুলি ক'বলৈ নাযাওঁ। কাৰণ কি কাৰ উন্নত চিটিখন, সেই সিমান মতে ছিষ্টেম উন্নত নহয়। এতিয়া আমাৰ মানুহৰ যথেষ্ট খিনি ভুল আছে চোৱা, তেনেক্ষত্ৰত আমি যিমানখিনি নলা বা হেৰি আছে, নৰ্দমা আছে, সেইখিনি প্ৰথম কথা। আমি যিমানবোৰ আমাৰ পেলনীয়া সামগ্ৰী আছে, ডাইৰেক্ট পেলাও আমি।
তাকেহে, হয়।
তেনেক্ষেত্ৰত, তেনে, তেনেক্ষেত্ৰত আমি সঠিকভাবে কোনো জাগাত ভালকৈ বস্তু নেপেলাও।
উম্, হয় হয়।
গতিকে, সেই ক্ষেত্ৰত তুমি কি ক'ব বিছৰা? আমি সেই মানে এতিয়া যিমান বোৰ উন্নত দেশ আছিল। সেই উন্নত দেশবিলাক, ইমানখিনি উন্নয়ন মানে উন্নত। সেইকাৰণে আচলতে তেওঁলোকৰ আচলতে, মানসিকভাৱে তেওঁলোক উন্নয়ন। গতিকে, কি ভাবা? আমি মানসিকভাৱে কিমান কিনো উন্নয়ন হোৱাৰ প্ৰয়োজন?
মানসিকভাৱে আমাৰ কাৰণ উন্নয়ন নহয়েই। মানে নলান তোমাক তাত আমি যি বুলি কও ডাইৰেক্ট পেলাই দিয়া হয়। তেনেকৈ গুৱাহাটী গুৱাহাটীত মাছ লগতে ভৰলু নদী তেনেকুৱা অৱস্থা হ'ল
অ এ-এ একদম তুমি এটা ভাল কথা ক'লা যে ভৰলু নদী। ভৰলু নদীখন এতিয়া প্ৰথম কথা এটা জলজ প্ৰাণী এটা জলজ উদ্ভিদ নাই আজি ভৰলু পানীখনৰ গোট- গোটেই গোটেই ফেক্টৰীৰ পৰা ধৰি গোটেই লেতেৰা বস্তুসমূহ তাতে পেলাই প্ৰথম কথা। আৰু ভ- ভৰলু নদী তাৰ এটা স্পষ্ট ডাইৰেক্ট জ্বলন্ত উদাহৰণ তুমি যোনটো কথাটো কলা
হয় হয় হয় হয়।
ভৰলু নদীখনৰ কথা কৈছা অলৰেডি বা আমি এতিয়া কৃত্ৰিম বান পানীৰ কথা কব বিচাৰো। আৰু দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছো, আমাৰ অসমত প্ৰতিবছৰে এটা আটাইতকৈ ডাঙৰ সমস্যটো হৈ গ'ল বানপানী। এতিয়া এতিয়া তুমি এটা কথা কোৱা মোক এখন ঠায়ে প্ৰতিবাৰে প্ৰতিবা প্ৰতিবাৰে তাত কি কৰা হয় যে, প্ৰতিবাৰে সেই ঠাইখনতে মাথাউৰি নিৰ্মাণ কৰা হয় আৰু প্ৰতিবাৰে কিন্তু ব্যৰ্থ হয় সেই বানপানী ৰোধৰ ক্ষেত্ৰত। এতিয়া তুমি কি কবা সেই ক্ষেত্ৰত চৰকাৰৰ প্ৰব্লেম আছে নে তাত ঠিকা লোৱা মানুহৰ প্ৰব্লেম আছে, নে স্থানীয় লোকৰ প্ৰব্লেম আছে মোক কোৱা চোন কথাখিনি।
কাৰণ চৰকাৰৰো প্ৰব্লেম আছে আৰু ঠিকা লোৱা মানুহৰো প্ৰব্লেম আছে, চাইণ্টি চাইন্টিফিকেলি এইবোৰ কাম নকৰে মানে। ডাইৰেক্ট মাটি পেলাই ডাইৰেক্ট বনাই দিয়ে। তেনেকে বনালেতো ভাগিবই ন প্ৰতি বছৰে। প্ৰতি বছৰে ভাগে প্ৰতিবছৰে বনাই তেনেকুৱা হলেতো আমাৰ চা স্থানীয় জনতাৰহে প্ৰব্লেম হ'ব। মানে চৰকাৰৰও কাৰো নহয়।
হয় হয়। এতিয়া আচলতে সেই ক্ষেত্ৰত আচলতে মোৰ মতে স্থানীয় লোকে হেৰি কৰিব লাগে আচলতে তাত সজাগতা অলপ লাগে কাৰণ কেলে চোৱা চৰকাৰে চ আচলতে চৰকাৰে যিমান খিনি ফান্ড এৰে সেই ফান্দ অনুসৰি কাম খিনি নহয় আচলতে মাজতে বেমেজালিৰ সৃষ্টি সৃষ্টি হ'ব বা দালালৰ সৃষ্টি হয় এক এ এক প্ৰকাৰ এটা দালালৰ সৃষ্টি হয় গতিকে সেই ক্ষেত্ৰত মই মোৰ বোধেৰে যদি তাৰ স্থানীয় ৰাইজ বা স্থানীয় প্ৰশাসন যদি কেনেবাকৈ আহ সজাগ হয় তেনেহ'লে মোৰ অনুসৰি তাৰ যোনটো ছিষ্টেম বা যিমান খিনি হেৰি তাত তাৰপতি ব্যৱস্থা লয় বা অসমৰ বান কথাও আমি কথা শুনা কৰি থুলমূল ভাৱে যদিও ইমান খিনি কথা এ এটা কলতে বা কিছু অসুবিধা আমি পাতি শেষ কৰিব নোৱাৰো আশা কৰিছো আমি পুনৰ আকৌ এই বিষয়ে বা সমাধানৰ বিষয়ে পুনৰ আমি সেই বিষয়ে কথা পাতিম। আশা কৰিছো পুনৰ নতুন নতুন এটা বিষয়ৰ সৈতে লগ পাম ভাল লাগিলে কথাখিনি পাতি। লাষ্টত তোমাৰ এটা ৰিভিউ লব বিচাৰিছো। কেনেকুৱা পালা কথাখিনি পাতি হয় হয় হয়।
আমাৰ অসমৰ কথা, ভাৰতৰ পৰা এইকেইদিনত চলি থকা একদম বিষয় কথা।
হয় হয় হয় উম গতিকে ভাল লাগিলে তেনেহলে আজিলৈ ৰাখিছো দিয়া।